হেল্ল' অহ শুনিছো। কি ক আছো আৰু। তোমালোকৰ ভাল।
ভালে-ভালে।
অ' ভালেই আমাৰ ভালেই বাৰু।
অ-অ খোৱা বোৱা কৰিলে?
কৰিলো সদায় আৰু হব খোৱা বোৱা বনোৱা মেলা ধোৱা পহলা এইবোৰে কাম।
তাকে হে খোৱা আকৌ আকৌ খাবই লাগে আকৌ বনাই আকৌ খাব ৰাতিলে খাব। ব হ'ব আকৌ।
খাবই হব বনাবলে হব সেয়া দৈনন্দ দিন ৰুটিনত। বনোৱা ধোৱা পখলাএই আৰু
সেইবিলাকে ভাত কিহে খালে বা।
আজি মাছ আছিল যে মাছে।
অ তাকে আমাও মাছ আছিলে বাও কমও এ আজিকালি সেই কিনা পাচলিবোৰ কিমান খাব খাই খাই খাই খাই আমনি লাগিছে আও
এ এটা কথা নহয় জান নাই কিনা পাচলি খোৱাতকে ঘৰতে যদি কিবা এটা কমকে হ'লেও কৰি লোৱা হয় নহয় বহুত ভাল হয় জানানে এ ভাজি দু ভাজি ওলাই থাকে
উম ঘৰত কৈ কোৱা খোৱাই ভাল মানে আজিকালি বাহিৰৰ বস্ বস্তুবোৰ পাচলি খোৱা কাৰণে মানুহৰ বহুত বেমাৰ হবলে লৈছে
বতন কিমান মানুহে শুনাচোন আজিকালি কেঁচা পাচলিত টো পকাই দিয়া বা মানে ফলটো পকোৱা সেইবোৰ দৰৱ আছে হয় নহয় বাও
পকাই দিয়ে আজি আনিলে কাইলে পকাই বেচিব বজাৰত
কেঁচা কেঁচা বিলাহীটো তেনেকে পকোৱা হেৰি আছে কিমান তে হেৰি আছ
দৰৱ দিয়া আজি ব আজিকালি বহুত সাৰ ব্যৱহাৰ কৰে যে সেই সাৰবিলাক দিয়ে কাৰণে মানুহৰ পেটৰ বেমাৰৰ পৰা ধৰি বিভিন্ন বেমাৰ আজাৰবিলাক
উম এইটোৱে কথা আকৌ সেইবিলাকে পাচলি বাকলি চাকলি গৰু চৰুক দিলেওতো গৰুও
উম অপকাৰ হয় আগদিনা অনাৰ লগে লগে বজাৰত ভাল হৈ থাকে আমাৰ ঘৰলে অনাৰ লগে লগে লেলি যায় বা বেয়া হৈ যায়
অ আৰু এটা কথা চাবাচোন কোমোৰা বিলাকো তুমি চোন এয়াহ কাটি পেলাই আমাৰ ঘৰুৱা কোমৰাটো তেনেকে কাটি থলে ইমান পতকে এফালৰ পৰা গেলি নাহে এ কে অ, গেলি যায় ভিতৰি ভিতৰি। ৰঙালাওবোৰ দেখিছা নে বাৰু?
উম, ৰঙালাওবোৰ কিছুমান ভিতৰতে গেলাই থাকে তেনেকে আমি আকৌ বাহি ৰটো ধুনীয়া দেখি কিনি আনো।
থপাই এ লোকচানো হয়, পইচা যায়, খাবলৈও নহয় তেনেকুৱা কোৱা তাকেহে, এইবাৰ আকৌ হেই, অ এইবাৰ আকৌ হেৰি, এই ম মই দাংবদি কেছে কেইডালমান মানে গুটি দিলো, বিভিন্ন গুটি দিলো হ'ল গুটি কিন্তু সেই কেইডা -কেইজোপামানহে গছ হ'লগে দাংবদি ফ্ৰেচ বিন, ভেন্দি এনেকে। ভেন্দি এতিয়াও দুটা -এটা লাগি আছে, বিহ জলকীয়া কেইটামানও লাগিছে।
উম আমাৰ ইয়াত মানে এইটো আমি খেতি কৰিলেও ধৰক বেলেগ সাৰ ব্যৱহাৰ কৰিব নালাগে গোবৰ সাৰটো ব্যৱহাৰ কৰিব লাগে, এইটো সাৰ বেলেগ একথাই একেটাই হ'ব আমি যদি ঘৰত খেতি কৰি বহুত সাৰ দি পেলাই কৰো তেতিয়া কিনাটো খোৱা বা ঘৰতো খোৱা একো পাৰ্থক্য নাথাকিবই।
নাথাকিব, অ, সেই ঘৰতো সাৰ দিব নালাগে গোবৰ সাৰ অ, জৈৱিক সাৰ আমাৰ ঘৰুৱা সাৰ এইবিলাক দিয়াই ভাল। গোবৰৰ পাইতো বেছি হেৰি হয় আগৰ দিন নৰ মানুহৰনো কেলে বেমাৰ কম বাৰু কোৱাচোন?
সেয়াই আগৰ ঘৰতে কৰে খেতি, শাক
উম, আ উঁহুম -এতিয়া আগতে আমাৰ ঘৰখনতে আমাৰ গাঁৱৰ ঘৰখনতে কিমান খেতি তি হয় এতিয়া দেখিছা জানো তুমি, দেখা নাই জানো? তাকেহে, এই ৰাইজে নহয় এই বান্দৰখিনি অলপ খেদোৱা কিবা ব্যৱস্থা এটা কৰিব লাগিছিলে। বান্দৰবো মাৰিও পেলাব নোৱাৰ নহয় জানো?
মাৰি পেলাব নোৱাৰে, এইবোৰ আহিয়ে থাকে। আহিলে ঢেৰ আহে, নাহিলে নাহেই। আহি কিবা এটা কৰিলেও মানে খাই পেলাই চব গছ
অ অ আমাৰ হেৰি আকৌ ইয়াত জেগাও কম মাছৰ কাৰ্টনটো সেই দু দুটামান আনি তেনেকে কৰিলো বাৰু সেই তেনেকে হ'ল কেইদিন মানে এতিয়া বিজ জলকীয়া কেইটামান লাগে আছে অ নেমু চেমু আছে আও ঘৰত সেয়া চব্জি যে নাই আনো তেনেকে
এয়া আমাৰ ইয়াত বান্দৰপা একো নহয় যেনি তেনি একদম এতিয়া কচু দি থৈছে বাও কচুতো মাটিৰ তলত থাকে যে খাব নোৱাই নেখায় সেইটো হয় ধান খেতিতটো কৰে যেনিবা ধান খেতি হলেও মানে পথাৰলৈ যায় বা বান্দৰৱোৰে ধানবোৰ খায়
উম, এ খোৱাতকো হেৰি কৰা নহা ৰূপা মেলিলি নষ্ট
নষ্ট কৰা যে সেইটো কাৰণে নাখালো
উম, মাজতে আকৌ আমাৰ এইফালে চাৰিটামান ওলাই বা এই বতৰটো বেয়া হলে ত আজিকালি সেইকেইটা সেইকেইটাও নহা হ'ল আকৌ পাৰক কাৰণেতো সেইবোৰ ব্যৱস্থা কৰা কাৰণে পাৰবোৰ ন নহা হল নহয় এতিয়া হুলস্থূল চুলতো নাই এনেই আগতে পাৰ বোৰ
হে কালি, কালি আহিছিলে কালি বহুত আহিছিলে একদম মান্দহৰ ঢেৰ আহিছে টিঙত উঠে টিঙবোৰ নষ্ট কৰি ফুটাই দিয়ে একদম জঁপিয়াই
অ', আমাৰো তেনেকে হৈছিলে নহয় সেই এতিয়া টিঙৰ ওপৰৰ পৰা ওপৰ পৰা তলৈ ঘৰ হেৰি হলে দপিয়াই দ গাড়ীৰ টিঙু গোটেই পুটকা পুটক পৰি গৈছিলে
উম, ইয়াৰ কৰ মই ইয়াত টো ধৰ মানুহ থাকি পেলাই শান্তি নাই টিংবোৰ বেয়া কৰি দিয়ে চব পাচলিতো নাথাকে চব খাই পেলাই
ত ভাল আৰু নহলে যিকোনো বস্তু দিলেই হয় আকৌ পাচলি ৰঙালাও সে অকমানি ৰঙালাও দিছিলে ঘৰত লগা সৌবাহঁতৰ কথা কৈছো
অ', আমাৰ কৈ দিছিল
উম, সৱালতো সেইহতৰ আমি এইবাৰ সৰুৱালো নিকিনিলো বুলিয় কব পাই কিনাই নাই এতিয়াকে সেই মাজতে এবাৰ কিনি সেহত তহঁতৰ ঘৰ পৰাই দিয়াই খাই আছো
আমাৰও আছে দুটামান হেৰি বেয়া হৈ গৈছেগে অলপ, অলপ নৰিলেও এতিয়া হেৰি হৈছে যে দিন হ'ল যে ভাত কেৰেলা উম ভাত কেৰেলা ৰ কমলা আলু এনেকৈ তাত হয় কটৰীয়া শাক তেনেকে দিয়ে সিহঁতৰ তাত হয়
দিয়, দিয়া, দিয় উ গাখীৰও আমাৰ আমাৰ ঘৰৰ গাখীৰ শেষ হ'ল নেকি ঘৰৰ তোমালোকৰ
গাখীৰ এদাই হোৱা নাই কিন্তু পোৱালিটো মানে বেমাৰ হৈছে যে তেনেকে গাখীৰটো খীৰুৱা নাই, ভাল হোৱা ভাল অকমান, অকমান ভাল হৈছে আকৌ শুকোৱা নিচিনা ভালকে ভাল হোৱা নাই মোক খতে হৈছে যে গাখীৰ খীৰাবলৈ বেয়া পাইছো তেনেকে খাবলৈও মন নাযায় নহয় তেনেকে সেইকাৰণে গাখীৰ খীৰালে ওলাব
আহ
বাহঁতৰ জনী গাভিনীয়ে হল একেলগতে জগা সিহঁতৰ চমুহিয়া
অ', এই আমাৰ যে কচু ঘৰৰ কচু কবাত কচু গছ গছ নাই জানো লতি যে কছো লতিবোৰ যে এনেকে দীঘল দীঘলকে হয়েই সেই বোৰ দেখিছা নাই তুমি
এই কেইদিন সৰি এনা আগফালে আছিলে অলপ ভৰাঘৰ আগফালে আমি তাৰপৰা আনি খালোহি তাৰাপ আৰু এতিয়া ডাঙৰ, ডাঙৰ হৈ আছিলে এতিয়া সেই কাটি পেলালে এতিয়া খাবলৈ ইমান সোৱাদ নাথাকে বৰষুণ দিয়ে যে
অ', হ'লেও এই তটো বজাৰত ওলাই আমাৰ সেইদিনাখন আনিছিলো ডাঙৰ, ডাঙৰ মদম সেইবোৰ কৌ ডাঙৰ, ডাঙৰ হেৰি তেনেকে লৰুটিবোৰ খাব লাগে ঘৰত ভাল জোগাত থাকিলে
উম, আমাৰ সেই আগফাল দিয়া বেলেগলে নগলেও পথাৰৰ পৰাও খাব নি এতিয়া হাল বাই দিলে নহয় হেৰি হ'ল পানী হৈ গ'ল তান নাই এই আগফালে ৰুমৰ আগফালে বিচাৰিলে ওলায়
আৰু এটা হেৰি আমাৰ পথাৰ পুখুৰীতটোত মাছ সোমালে নাই জানো এইবাৰ পাই পানী হত
উম, মাছ সোমাই আছিলে চাগে অ এই আমাৰ লাঙি পাতিছিলে নহয় পানী হওঁতে এতিয়া দুটা তিনিটামান তেনেকে লাগে সোমাই আৰু ওলাব তেতিয়া মাছ। যেতিয়া মাটি চাটিবোৰ ৰুব ডাঙৰ হ'লে। কঠিয়া ৰুৱাৰ পিছত হেৰি হ'লে তেতিয়া ধৰিলে ওলাব।
অ যোৱাবাও ওলাইছে নহয় মাছ।
উম পানী আছে বা পানী বহুত নহয় পথাৰত পুৰা বগা হৈ আছে।
অ এ আজি এতিয়া পথাৰত আজি এতিয়া পুৰা পানী আছে নে আমা।
পানী আছে অ বহুত পানী আছে।
চি গেলিব আও।
এতিয়া মাটিবোৰ গেলিব আৰু এবাৰ হেৰি কৰিলে ৰুব পৰা হ'ব। কাইলে চাবলে আহিম বুলি কৈছে মানুহে। আকৌ এতিয়া আকৌ এহাল মঙালমৰা এহালে আকৌ নিজে ফোন মাৰিছে। খেতি কৰিম বুলিয় হলো যোনে আহি আগতে। তেতিাকে চাই মেলি সে কয় সি ৰুব আৰু সনেক কৈছোন।
অ ঠিকে আছে আগ আগত ভাল হয় নাই বাৰু।
আগত আগে ধুনে ৰৰুৱাবলৈ হব।
উম।
নয়া।
যেতিয়া বৰসবা চসবা নাই ন।
এ এইকেইদিনত নাই বসবা এ নে আছিলে বাৰু যিটো দে দেওবাৰে আছিলে। তাৰপা এই কিবি নাই যোৱা ঘৰতে আছে।
অঁ।
ঘৰতে আছে এতিয়া মাৰিছিলে উ। স্কুল বন্ধ হয় এতিয়া।
অ আমাৰ হেৰি গ'ল না ভা ভাৰাঘৰ মানুহজন গ'লগে।
ভা এ ইজন মাষ্টৰজন গ'ল যাম স এল পি স্কুলৰ। শিক্ষকজন গ'ল তাৰপই। ই পিছলা গুৰিত কৰা এ যোৱা নাই সিহতৰ লৰাটো আকৌ খোলা।
অ বন্ধ হোৱাই নাই নে সিত। আহ।
তেতিয়াহে যাব পাৰিব হলে।
উম উম সিহতক কেলে সিহতৰ দেৰি।
সহতৰ অকনমান হেৰি দেৰি সহতৰ খোলা থাকে স্কুল।
আহ
আজি শুনে হেৰি পাৰিলে গোল নেমু তানি আজোই আগ এটা হে পাই ভাঙিলে আৰু হেৰি হল সৰুশ দুটা থাকিলে
আমাৰ আগফালে এজোপা আছিলে যে চোতালত সেইজোপাত পাইছিল চিলাই এটা ওলালে এটা ভ কাটি পেলালে মৰি গ'ল গোটেই গছজোপা
আমাক হলে আহিলে লাগি মেলি অকমান ডাঙৰ হলেও কেইটামান নিব পাৰিব পাৰি পেলাই কেঁচা টে বিলাক পকিলেও বেলেগ জানানে কেচা তে
আ
কৈছে
স লেট্ৰিন কৰিলে নেকি পেণ্টটো পিন্ধাই দিব লাগিব
চোৱা ভাইটি নাই জানো ভাইতি নাই নি
ভাইটি আছে
অ
এ উ কি বুলি কয় বাহিৰত আছে নেকি কিবা কৰি আছা বুলি আজি পৰীক্ষা কেনেকুৱা হল মাইনা ভা
পৰীক্ষা মাইনা আজি ভ ভৰসা আছে পৰীক্ষা বহুত টান আহিছে বাপা চৌকা এক তাৰে অংকৰ যিকেইটাই বেছি পায় সেইকেইটাাইও পোৱা নাই বুলি কৈছে কি হৈছে ঠিক নাই আৰু পৰীক্ষা এতিয়া আন দিন তেয়া আনদিনা যেনেকে গপছত হেৰি কৰি থাকে আজি মান ভয় ভাৱত আছে নহয় মোৰ শুনা কৈছা বোলে আহেই তুমি যদি হেৰি হৈছে টিউশচনটো ক নাই ঘৰত এটা খি বুজি পেলাই শিক যাম বুলি কৈছে
দিলে গম পাব নহয়
দুমাহৰ পইচা তোৰ দি দিম তেতিয়া তেনেকে কৈছে আৰু আৰু শিক্ষকক দুখ দি লাভ নাই নহয় ল'ৰা ছোৱালী মনটো নবহালে গম পাইছ নাই নিজৰ মনটো লগতহে কথা
তাকে বহি দিলে গম পাব নহয় চাই লওক এতিয়া প্ৰথম প্ৰথম পৰীক্ষা দিছে বাাৰ
উম পেপা বহুত টন আহিছে সেই উম য জ নে ক্লাছ মানে পঢ়াইছে সেইজনে নহয় নহয় কটা নাই নহয় আৰু তাতকে ওপৰৰ মাষ্টাৰ আছে যে হেল্ল'
সেইটো কাৰণে হেৰি হৈছে আকৌ ঠেলি মেলি হৈছে ন এই হেৰিজনে যে পঢ়ায় এতিয়া এই যোনজন টিচাৰ পঢ়াই এই লৰা ভাগৰ মেট্ৰিকৰ পেপাৰ চেপাৰ বিলাক নিব মিলে নিমিলে ফাইনেলত অহা তেনেকে
এ উম
বুজি পাব নহয় এতিয়া গম নাপাব সে হলে পাব লাগিব টেনলৈ পালেহে গম পাব দশমত পালে অ
ঠিক আছে মোৰ প্ৰথম হেৰি হৈছেহে মই বোলো আমাৰ হে উ আমাৰ মাজৰ মাহী উম দাদা বোলো পৰীক্ষা ভাল হৈছে এ তাৰপা কছে দাদা ভাল হ'ব দাদা কাৰণ নাইনৰ বছৰটো পাৰালে নহয় মই নাইনৰ প্ৰথম যে মাৰ আমাৰ অভাৰটো প্ৰথ চেমিষ্টাৰ সেইকাৰণে তেনেকুৱা আছে বুলি কৈছে ভয় খাইছে যে অ প্ৰথম চেমিষ্টাৰ অ সেৰা হৈছে একো ন পাৰিম এনেকে বুলি কৈছে
উম পাৰি ব গৈ আৰু দুবাৰ মান দিলে তাৰ অভ্যাস হৈ যাব নহয় এইবাৰ দিয়াৰ পিছত
উ তাৰ ধৰ শোনে কৈছে এনেকে পঢ়িলে নহব আৰু এই এইটো এইটো নিজে হেৰি কৰিব লাগিব অকল হেৰিয়ৰ ওপৰত নিৰ্ভৰ কৰিলে ন বহুত অংক কৰিব লাগে তেতিয়াহে বুজি পা ফৰ্মূলাবিলাক লগাই লগাই মানে সূত্ৰবোৰ সোত অ সেই সোত মনত নাথাকিলেও ভুল হয় নহয় অংকৰ
অ কাৰণ
সিহঁতৰ আমাৰ দিনতকে টান বস্তুবোৰ
টান হ'ল এতিয়া
উম সত বৰ উলোটা পোলোটা সুধছ উম টান হবহ সেইটো কথা আমাৰ এই বস্তাত হেৰি কি উম হেৰিয়ৰ যে পুলুলি কেইটা দি থৈ আছিলে ডাঙৰ ডাঙৰ হৈছে তললে শিপা হৈছে নাই জানো পাই ভাইটি এটা নিম বুলি কৈছিলে নহয়
কিহ পুলি
অ কি ফুল বুলি কয়